এই তুমি কি কৰি আছা?
মই তোমাৰ এতিয়া শুম বুলি ভাবিছিলো, তুমি ফোন কৰি দিলা।
এইত মই ফোন কৰি তোমাৰ নষ্ট কৰিলোঁ যিয়ে একো নাই কথা পাতো অলপমান।
কি কথা পাতিবা?
এই জীৱনৰ কিছুমান মানে কাম লকে মই চিন্তা হৈ আছো, যে মই কেনেক কৈ মানে কিছুমান পদত মানে ক'ব গ'লে কিছুমান ষ্টেপত মই কি কাম কৰো? মই বুজি নাপাওঁ। গম পাইছা না? কেনেকুৱা এই বস্তুটো ঠিক কৰি, মই বহুত চিন্তাত আছো তে কাক ফোন কৰিম, কাক ফোন কৰিম ভাবি আছিলো তেতিয়া তোমাৰ নম্বৰটো ওচৰলৈ আহিলে, তোমাৰ নামটো ওচৰলৈ আহিলে, ভাবিলো তোমাকে কল কৰি সোধো যে, মই আগতলৈকে মানে কালিলৈকে কি কৰো?
ত মই গম পাইছো, তুমি মানে জীৱনৰ ৰাস্তা বিচাৰো পোৱা নাই এতিয়ালে।
তাক নাই একদম নাই।
মই ধুনীয়া এটা, তোমাক এটা এটা উপায় দিম। তোমাৰ ওচৰত বিচনা আছে?
অ' আছে আছে।
গাৰু আছে?
আছে আছে।
কম্বল আছে?
নাই কম্বল নাই মানে গৰমৰ দিন ন, কম্বলটো মই ভাজ কৰি থৈ দিছো।
এই এইটো কটা, বঢ়িয়া কাম কৰচা, এতিয়া ফেনখন চলোৱা, ভাতটো শোৱা আৰু শুই যোৱা। কালিৰ সপোনত ভাবিবা, ৰাস্তা বিচাৰি দিবা
আজি ৰান্ধাই হোৱা নাই, আজি ৰান্ধাটোৱে মই কৰিব পৰা নাই। মই বুজি পোৱা নাই কি ৰান্ধিম? কম পাইচা?
কি ৰান্ধিবা, এনে কি খাই ভাল পোৱা আলু, ভাত, দালি?
আলু ভাত দালিতটো ঠিক আছে। মোৰ মানে আলু ভাজিটো ভাল লাগে, পুৰি পুৰি ভাল লাগে, কিন্তু ৰাতি পুৰিটো নাখাওঁ আৰু।
সেয়া ৰাতিপুৱা বৰ গেছ হৈ যাব, গেছ হৈ যাব।
এই ৰাতিটো মাংস ক'ত পাম মই?
তোমাৰ হাতত মোবাইল আছে, মোবাইলটো লোৱা, অন কৰা, ব্লিংকিড বুলি এট এপ আছে। এদিন পইচা মাৰা, ডাইৰেক্ট তোমাৰ দচ মিনিটৰ ভিতৰত তুমি পাবা।
থিকে কৈছা। এপ ব্লিংকিড এপটো ব্যৱহাৰ কৰিব পাৰি! এইটো তুমি ব্যৱহাৰ কৰা ন, ব্লিংকিড এপত অনলাইন অৰ্ডাৰ কৰা চাগে?
মাজে মাজে তোমাৰ যেতিয়া মোৰ, মানে নাই যেতিয়া অফাৰ চলি থাকে, তেতিয়া কৰো আৰু এনে নকৰো মই।
তাকে থাকে, কেনেকুৱা মানে পইচা কেনেকুৱা যায় তাতে, কিবা অৰ্ডাৰ কৰিলে?
তোমাৰ এ সাধাৰণভাৱে, তোমাৰ যদি তুমি এশ তলত, এশ টকাৰ তলত যই অৰ্ডাৰ দিছা ন! তোমাৰ দাৰে একেলগে সিহঁতে ডেলিভাৰী ফিজো লয়। আৰু যদি মই ফাৰ্ষ্ট অৰ্ডাৰ দি ফ্ৰীতে দিব তুমাৰ ডেলিভাৰী, যিমানৰ অৰ্ডাৰ দিয়া, তমিমান ট টকা বা কম টকাৰ অৰ্ডাৰ দিয় দিয়া বেছি টকাৰ দিয়া আৰু যদি তোমাৰ এশ টকাৰ ওপৰত হয়, তোমাৰ ফ্ৰী ডেলিভাৰী দিয়া যায়।
কি খোৱা তুমি?
হয়।
কিন্তু মইতো ঘৰৰ ওচৰতে কিছুমান বস্তু পাই যাওঁ। তেওঁ মানুহে অনলাইন অৰ্ডাৰ কিয় কৰে? কিছুমান যেনেকা ধৰি লও কিছুমানে বোলে চকলেটো বোলে ব্লিংকিট-চিলিংকিট মাৰিল লয় কিয়?
চোৱা কিছুমান থাকে তোমাৰ গৰীব মানুহ,
অ,
কিছুমান থাকে তোমাৰ গৰীবতকৈ অলপ ওপৰত অলপ মানে দুখীয়াতকে অলপ ওপৰত, ধনী কোন নহয়, মধ্যবিত্ত মানুহ ঠিক কৈছা। মধ্যবিত্ত মানুহৰ ওপৰত আছে ধনী মানুহ। ধনী মানুহৰ ওপৰত আছে, এ বহুত ধনী, চিন্তা নাই সিহঁতৰ পইচাৰ। সিহঁতে তোমাৰ ব্লিংকিটৰ মতলব নাই। সিহঁতক সিহঁতৰটো মতলব নাই যে, তোমাৰ এ দুই মিনিট এশ টকা লওক, মই দুশ টকা লওক, তিনিশ টকা লওক মতলব নাই সিহঁতৰ। মতলব যে এই কোনে আৰু কোনে উঠি কেনে এই দু দুই খোজ দি কেনে ৰ ৰ'দৰ তলত যাই কিনে তোমাৰ চকলেট এটা কিনিব।
হয়, হয়।
এই চকলেটটো যদি তোমাৰ ঘৰৰ ওপৰত আহিব পাৰে তুমি চকলেট এটা ওচৰত যাবা। খালি এ এশ টকাহে দিব লাগে কিনো আছে আ। এ এনেই এইবোৰ দিয়ে আৰু কিছ কিছুমান মানুহে পায় আৰু বিচাৰি আৰু এ এলাহতে
এলাহত। কি ক'ব আৰু মানে আজি-কালি এনেকুৱা হৈ গৈছে মানুহে খোজকাঢ়ি কিনে নিজৰ ঘৰৰ ওচৰত দোকানটোত যাব নোৱাৰে। নিজৰ এটা দোকানত গৈ কেনে যে এটা চিপছ এটা যদি লাগে সেইটো সিহঁতে অনলাইন অৰ্ডাৰ কৰিব লগা হৈছে। ইমান আলচীয়া আৰু ইমান মানে চিয়াৰৰ পৰা উঠিব নোৱাৰা খোজ কাঢ়িব নোৱাৰা মানুহবিলাক হৈ গৈছে আজি-কালি সময়ত। এনেকুৱা মানুহক সমাজত জীয়াই থাকিব দিব নালাগে। তেওঁলোকক বান্ধি কেনে মাৰিব লাগে কাৰণ তেওঁলোকৰ কাৰণে কি হৈছে আমাৰ বস্তুবোৰৰ দাম বাঢ়ি আছে কি নাই? হয় নে নাই?
এনেকুৱা নহয়টো ব্লিংকিটৰ কাৰণে বস্তুৰ দাম বাঢ়া নাই। বস্তুৰ দামবোৰ বেলেগ বেলেগ কাৰণে
এতিয়া তুমি পেট্ৰলটো চোৱাচোন। ইটুৱেনটি ইটুৱেনটি কৰি কিনে কিমান দামী দামী পেট্ৰল ওলাই দিছে। হয় কি নাই? ইটুৱেনটি পেট্ৰলৰ দাম কিমান বেছি মই গাদিকেইখনত তেল ভৰাব নোৱাৰো। মোৰ পইচা নাই। ইমান দাম বাঢ়িছে এশ টকাৰ বেছি হৈ গৈছে লিটাৰ। মই কেনেকে দিম? কিন্তু এই যিবিলাকৰ পইচা আছে সিহঁতৰটো পুৰা বঢিয়াকে দি আছে চৰকাৰক প্ৰশ্ন কৰা নাই। ইমান হাল্লা হৈ আছে ইটুৱেণ্টিক লৈ কিনে। আমি গৰীববোৰে প্ৰশ্ন কৰি আছো, মধ্যবিত্তবোৰে প্ৰশ্ন কৰি আছো। কিয় কৰিম আমি? সিহঁতে কিয় নকৰিব? সিহঁতৰ পইচা আছে বুলি সিহঁতে দি দিব নেকি? সেইটোৱেটো চিন্তাৰ কথা আমাৰ।
নাই, নাই। এতিয়া তোমাৰ লাহে লাহে তোমাৰ অ তোমাৰ যোনটো তোমাৰ কি ৰিচ ধনী মানুহবোৰেও লাহে লাহে
অ।
ই ইটুৱেনটিৰ বিৰুদ্ধে কথা পাতি আছে কাৰণ সিহঁতৰ তাতে আছে মাৰচিডিছ। তাৰপিছত তোমাৰ এ কিবা-কিবি থাৰ
পৰ্চি, পৰ্চী কাৰ বি এম ডব্লিউ।
পৰ্চী, বি এম দব্লিও এ বিভিন্ন ধৰণৰ দামী দামী কাৰৰ নাম, মোৰ মানে মনতো নাথাকে মোৰ।
তাকেটো।
সিহঁত কিন্তু সিহঁতে ইটুৱেণ্টি তেলটো ভৰাই সিহঁত তোমাৰ এইটো কাৰণ সিহঁতকতো ভাই যদি এ কিবা কাৰণ সিহঁতৰ এ তোমাৰ পানী অলপ মইচাৰত সোমাই গ'ল। জলবায়ু সোমাই কেনে যদি সিহঁতৰ কিবা কৈ এটা টেংকি বা কিবা এটা সৰু বস্তু যদি ভিতৰত বেয়া হৈ গ'ল ন। এই সাধাৰণ বস্তু সিহঁতক সলনি কৰিব কাৰণে দুই, চাৰি, পাঁচ লাখ টকা।
সেইটোতো হয়, ঠিকে কৈছা।
সেহতৰ খৰচা হ'ব সেহেঁতৰ।
তাকে এই মানুহৰ গাড়ী বহুত বেয়া হৈ ছে বুলি শুনিছো মই। চব ভাল ভাল গাড়ীবিলাক তোমাৰ মাইলেজ কমি যাই আছে। মানে বেছি দূৰ চলিব নোৱাৰে, ষ্টাৰ্ট নহয় এইবিলাক অসুবিধা হৈ দি আছে।
এ তুমি যদি এতিয়া তুমি যদি পানীৰ লগত যদি গাখীৰৰ লগত যদি পানী মিলোৱা আৰু তুমি চাহ বনোৱা চাহ বনাই কেনে কোৱা যদি এই পানী দিছা নে গাখীৰ দিছা কোনে গম পাব?
ত নাই নাই। গম নাপায়, গম নাপায়।
কোনে গম পাবই কিন্তু পেটত গ'লেতো চব বস্তু গম পায়ে যায় ন মুখৰ ভিতৰত গ'লে।
ঠিকে কৈছা মানে গাত শক্তিয়ে নাপালো মই কাৰণ এইটো মইটো পানী মিলাই কেনে খাইছো। হয় কে নাই শক্তি নাহিল মোৰ ভিটামিন নাপালো মই।
এ তোমাৰ মানে কুহিয়াৰ ৰষৰ তুমি যদি পেট্ৰল সোমাই কিনে দিয়া।
অ একো লাভ নাই কি কবা আৰু এ চৰ- কাৰটো লাহে লাহে কেৱল অকল মানে নিজৰ ভাল নিজৰ মানে পইচা কেনেকুৱা মানে কৰ পৰা কৰাপচন হব কৰ পৰা মানে পইচা দুৰ্নীতি কৰি কিনে কমাব তাৰ বিষয়ে চাই আছে অকল।
মানে সে ধৰ চোৱা এতিয়া কি কথাটো হ'ল ই টুৱেন্টিটো এনেকুৱা বস্তু ন তোমাৰ মানে তোমাৰ পাদাৰে লগ পানী তুমি কিবা কাৰণেও অলপো পানী তোমাৰ তাতে হেয়াও হেয়াও হোৱা লাগে মিক্স হোৱা ন লাগে আৰু পানী।
উম উম।
সি কে তেতিয়া কি কৰে ইথনলটো আৰু তোমাৰ পেট্ৰলটো বেলেগ বেলেগ হৈ যায়। এই ইথনলটো তোমাৰ যদি গাড়ীৰ ভিতৰত যায় গাতিৰ ভিতৰত তোমাৰ চৰ তলত জম খাই কেনে তোমাৰ গাড়ী ইঞ্জিন বা কিবা সেইবোৰত যেতিয়া যাব এই ইথনলটো জমা খাই যাব তাতে। কুঁহিয়াৰ ৰখ চোন টো। সেইটোৰ জমা হৈ এ গাড়ীটো বেয়া কৰি দিব কিন্তু এতে আমাৰ
তো মনে কৌ। চৰকাৰে এটা বস্তু কৰিব লাগছিল আগৰ পৰাই মানে বেটেৰী থকা গাড়ীয়ে দি দিব লাগিছিল সকলোকে। যে সকলোৱে বেটেৰী থকা গাড়ী চলোৱা সকলো মানে পেট্ৰল পাম্পত এতিয়ালেতো চাৰ্জি পইণ্টে লগোৱা নাই কোনো কোনো পেট্ৰল পাম্পত যে যাৰ যাৰ বেটেৰী স্কুটি আছে সিহঁতে চাৰ্জত দিব নাইে পেট্ৰল পাম্পত চাৰ্জিং পইণ্ট। কেনেকে দিব সিহঁতে চাৰ্জত ঘৰত আহি কিনে চাৰ্জত দিব লাগে।
সেইটো ইনফাৰেশ্যন বহোৱাৰ কাৰণে তোমাৰ বহুত বহুত সময় লাগিব কাৰণ তোমা-
এইফালে তোমাৰ চোৱা এটা বস্তু চোৱা এইফালে তোমাৰ চাৰ্জি পইন্ট সিহঁতি লগাব নাই সিহতে বেটেৰী যে গাড়ী বিলাক যে এতিয়ালে উ- পিছে একো ডেভলপমেন্ট কৰিব পৰা নাই সিহঁতে পেট্ৰলটো উঠাই কিনে সিহঁতে ই টুৱেণ্টি লগাই দিছে। কেনেকুৱা তোমাৰ নিচ মানুহ হয় সিহঁতে। মানে সিহঁতে নিজৰ লাভটো কৰিব মানে সহ জনসাধাৰণক কেনেকৈ লুটিব। কেনেকুৱা তেখতৰ পৰা পইচা খাব সেইটো চাই আছে, কিন্তু তেওঁলোকে যে এই বেটৰী বস্তু বিলাক যে ঠিক কৰিব লাগে সেইটো গাড়ীৰ কাৰণে কিবা ব্যৱস্থা ললে ভাল হয় ভাবা নাই।
লাহে লাহে লাহে লাহে তোমাৰ এনেকুৱা কৰিব নোৱাৰি যে চোৱা বেটৰী গা বেটৰী আৰু ইলি ই টুৱেণ্টি আনিছে কিয় সেই কাৰণতে অকমানো গম নাপায় খিয় দৰকাৰ পৰিলে এইটো। কাৰণ দাদেব মানে। পানী এনে আমাৰ ভাৰতত পানীৰ প্ৰয়োজন বহুত বেছি। বাছ এ টুৱণ্টি বনোৱাতে পানীৰ প্ৰয়োজন বহুত বেছি যায় বহুত পানী খৰচ যায়। সেইটো এটা তোমাৰ আৰু লাহে লাহে তোমাৰ সেইটো কাৰণে তোমাৰ কিমান চাউল কিমান সেয়া তোমাৰ
অ চাউল লাগে চাউল লাগে বহুত চাউল লাগে কেজি কেজি চাউল।
চাউল যোনটো আমাৰ ইমান মানুহ খাবও প পোৱা নাই। তোমাৰ বহুত কিমান প্ৰয়োজন হৈ আছে সেইট- টো সেময় যদি এইবোৰ কৰে কেনেকে চলিব আৰু প্লাছ তোমাৰ লগতে ই টুৱেণ্টিটো তোমাৰ জাষ্ট চোৱা এটা বস্তুত এটা আহে। সেইটোৰ ওপৰত ইনফ্ৰেচন বনাব লাগে যেনেকে তোমাৰ বেলেগ বেলেগে দেশৰ কি যিটো ই টুৱেণ্টি আনিছে ইহঁতেও কিন্তু ইহঁতে তোমাৰ দছ বিছ বাইশ বছৰ মান লাগিছে সেই টুৱেন্টিটোত বহুৱাতে, গাড়ী বোৰ মডেল চেঞ্জ কৰা যত তোমাৰ পেট্ৰল পাম্প কাৰণ পেট্ৰল পাম্পৰ চোৱা তুমি ই টুৱেন্টি অনা যায় তোমাৰ য'ত পেট্ৰল পাম্পৰ তত টেংকি বোৰ থাকে ন তত পেট্ৰল ষ্ট'ৰ হয়।
হয় হয় সেইটো
তোমাৰ য়াতে কিছুমান জাগা লিক থাকে। যত পানী সোমাই যাব পাৰে, অ সেইটো সেইটো ন অ চব সলনি কৰিব লাগিব তুমি ন প্ৰথম পে পেট্ৰল পাম্পবোৰ সলনি কৰিব লাগিব তুমি গাড়ী বোৰ সলনি কৰিব লাগিব তুমি। মানুহক চাব লাগিব। টেষ্ট কৰি কেনে কি প্ৰব্লেম কি কি আৰু ভাল কৰিব পাৰি। কি প্ৰব্লেম আহিব পাৰে ই টুৱেণ্টি দি ই টুৱেণ্টি দি, চাছ তুমি এইটো বস্তু ৰে দিব পাৰা এতিয়া ৰেডিঅ হৈছে আমাৰ ভাৰত ৰেডিঅ' ই টুৱেণ্টিৰ কাৰণে। তেতিয়া আমি আৰামছে ই টুৱেণ্টি দিব পাৰো। সেইটো নকৰি তুমি কালি যদি কালি ৰাতিপুৱা ফোন কৰি কেনে মোক লগতে কয় এ মোক এক লাখ টকা দেচোন
নাই মোৰ লগত নাই। পইচা নাই মোৰ লগত।
কিন্ত তুমি দিব লাগিব, অপচন নাই বোলে তোমাৰ লগত। সেইটো কথা কৰিলে কেনেকে হব।
এ তাকেইতো দুখৰ কথা কি কম আৰু মই তোমাক গৰিব মানুহ মই। যিয়ে হওক পেট্ৰল বঢ়াবৰ কাৰণে পইচা নাই মোৰ লগত, মইতো পানী পানী ভৰাই কিনে গাড়ী চলাই আছো, পানী ভৰাই কিনে গাড়ী চলাই আছো।
পানী ভৰাই, ঠিকে আছে দিয়া দিয়া দিয়া দিয়া।
দিয়া তাকে আৰু ভাত চাত মই খাওঁ আৰু ম‌ই কিবাকে তুমিতো উপায়টো নকালা কি বনাই কিনে খাও। চাওঁ মই দালি ভাতে বনাই লওঁ আৰু গম পাইছে। ই টুৱেণ্টিৰ কিবা এটা ব্যৱস্থা কৰিম মই ৰবা।
উম হ'ব দিয়া।
ঠিক আছে দিয়া।